হেল্ল'?
অ'! কোৱা?
কি কৰি আছা?
শুই আছোঁ, তুমি?
মই কি কৰিম আৰু বহি আছোঁ গৰমত।
চাহ-তাহ খালা?
চাহ খোৱা নাই, তুমি?
নাই খোৱা দেই, খামহে এতিয়া। মায়ে বনাই আছে।
তাকেহে, চাহ বনাওঁতে, কাম-বন কৰোঁতে, সন্ধিয়া চাৰে আঠটা বাজিয়েই যায়।
উম।
সোনকালে হয় ন' সন্ধিয়াটো? ই, পইচাহে নাই।
হে!
মানে, গৰমটো বহুত পৰিছে ন'?
পূৰা গৰম পৰিছে দেই, মানুহ বিলাকৰ অৱস্থা বেয়া হৈ গৈছে।
উম, গৈছোঁ এনে আৰু। আমাৰ এইফালে নাম গোৱা আছিলে, আজি গাঁৱত।
অ'!
এই গৰমত, একে তিনটা-চাৰিটা বাজি গ'ল, গৰম-গৰম ভাত দিছে। একে, মানুহ খাব পৰা নাই। খাই আহিব পৰা নাই গৰমত। মানুহ ওলাবই পৰা নাই, ভাবাচো চোন তুমি? ৰ'দত কেনেকে আছে চাগে!
সেইটোৱেটো।
তাতে, তাতো তুমি একো, চাদৰ-মেখেলাই পিন্ধি যাব লাগিব, বেলেগ। একো পিন্ধি যাব নোৱাৰা। হয় নে নহয়?
যেনেকুৱাহে পৰিছে, মানুহ বিলাক কিছুমানক ধৰক, হাই-প্ৰেছাৰ থকা বিলাকতো প্ৰব্লেমে
হয় দিয়া, বহুত প্ৰব্লেম হৈছে! এতিয়াতো, কেইমাহমানটো গৰমে চলিব।
উম, গৰম এতিয়া চলিব। এতিয়া, মেইন গৰমটো আহিছেহেকৌ।
তাকেহে, বৰষুণ দি গৈছেহে। এতিয়াতো আহিব মেইনটো। পথাৰত যোনবিলাকে কাম কৰি আছে, সেইবোৰৰ কথা ভাবা? সিহঁতৰ থাকিবলৈও এনেকে জেগা-তেগা নাই। গছ- গছনিবোৰতো নাইয়েই পথাৰত।
তাকে, গছ বিলাকো কাটি দিছে ন' মানুহে। এতিয়া, পথাৰত থকা গছ এজোপা
বেছি ন'?
এইটো কাৰণেই বেছি হ'ব।
হোঁ! তুমি যদি গছে, গছে যদি নাই, তেতিয়াহ'লে ক'ৰপা আৰম্ভ হ'ব?
সেইটোৱে, গছ নাথাকিলেতো, গৰমটো পৰিবই ন'। মানুহে বুজি নাপায় আকৌ, গছ ৰোব লাগে, ওল্টাই গছ কাটে।
কাটে। এই, এইবিলাক আম আমি বুলি নহয়- নহয়, ওপৰৰ পৰা অৰ্ডাৰ আহে ন', সিহঁতে উপায় নোহোৱা কাটিব লগা হয় আৰু তাত।
সেইটোৱেকৌ ওপৰ পৰা অৰ্ডাৰ সেইটোৱে, অৰ্ডাৰ দিয়া বিলাকো ভাবিব লাগে! গছ য'ত গছ ৰুব লাগে তত গছ কাটি দিছে জুবিনাই কৈছিলেই।
উমঁ-
উমঁ উমঁ। গছ য'ত ৰুব লাগে তাত নৰুৱে য'ত ৰুব নালাগে তাত ৰুৱে বুলি কৈছিলে নহয় জুবিন দাই।
তাকে ৰুব লাগে আকৌচ- চবেই কাটে সেই এই স্কুলবিলাকত বা কলেজবিলাকত কয়তো- যে তোমালোকে শনিবাৰে শনিবাৰে এটা এটা পুলি ৰুবা। আৰু আজিকালিতো যোনবিলাক পঞ্চায়ত আছে সেইবিলাকৰ পৰা পুলি দিয়ে জানানে নাই।
অঁ দিয়ে দিয়ে গাঁওৰ পঞ্চায়ত বিলাকত যে- অঁ', গছপুলি দিয়ে নহয় এই কিন্তু ফ্ৰীতে দিয়ে অঁ। কিন্তু কিছুমান মানুহে নোৰোৱে নহয় সেইবিলাক পুলি এনে এনে পেলাই থৈ দিয়ে।
পেলাই দিয়ে বা দি দিয়ে কাৰোবাক বেছি দিব।
বেছি দিব।
হুম হুম পচাই পাৱ তাকে। মানুহে ৰুবৰ কাৰণে দিয়ে ফটো উঠি পেলাই সিহঁতে ফটো উঠিব আৰু উঘালি পেলাই দিয়ে।
উমঁ উমঁ ফটো উঠে উমঁ যতন নকৰে পইচা চইচা লয়। চৰকাৰে গছ পুলিবোৰেও পইচা দিয়ে গছ পুলি নৰুৱে।
আকৌ সেইটো কেইদিনৰ পিছত ডাঙৰ অঁ পইচা কেইটা পালে আৰু চিন্তা নাই সিহঁতৰ।
উমঁ উমঁ যতন কৰিব নেজানে আকৌ।
কাটিব জানে হ'বনে।
উমঁ উমঁ অকল কাটিব জানে।
উমঁ আমাৰ পিছ এইফালে ঢেৰ গছ- গছ আছে কিন্তু কাটিব তেনেকে নিদিয়ে মানুহবোৰে।
অঁ সেনেকুৱা হলে ঠিকেইে গছ- চজ কাটিব দিব নালাগে মানুহক ৰখাব লাগে চবৰে গছ। নেকাটিৱ বুলি।
সেইটোৱে কিমান গৰম বাঢ়িছে দেখিছাই নহয় সেইট-
অঁ তাকে সেইটো জলবায়ু প্ৰভাৱ পৰিছে ন এতিয়া গৰমটোত। জানে বহু এতিয়া অঁ- এতিয়া অৰুণাচল চাইডে ঠাণ্ডা কেলে গছ চছ বেছি আছে। সেইটো কাৰণে তো এতিয়াতো গুৱাহ- উমঁ এতিয়াতো গুৱাহাটী যাব নোৱাৰা মানে।
অঁ আই গুৱাহাটী কৈছাহেনে তুমি তাতে মোৰ আমাৰ মানুহো আছে।
অঁ উমঁ!
যেনেকুৱা ধৰণৰ মানে তাত গৰম পৰিছে নহয় আমাৰ ইয়াতকে তাত দুই তিনি গুণ বেছি। দুই তিনিগোণহে নে তাতকৈ বেছিহে চাগে।
উমঁ তে আহক।
ওলাব নোৱাৰে মানুহ গম পাইছে নে ৰ'দ মানে পানী- পানী দিলেগে পানী এনেকৈ শুৱ যাব নহয় গমেই নাপাবা।
আহোম এতিয়া বয়সস্থ মানুহ বিলাকৰ কাৰণে বেছি চিন্তা গৰমত।
উমঁ কৈইচা হেনে আৰু বয়সস্থ মানুহ বিলাকৰ তাতে হেৰি থাকে চুগাৰ- প্ৰেছাৰ যি টি এইবিলাক বেমাৰ ওলাইছে ন আজিকালি।
সেইটোৱে-
সেইবিলাকলেহে ভয় লাগিছে উমঁ। ঘপককে কি গা বেমাৰ আহি যায় মানে কি হৈ যায় ক'ব নোৱাৰা বুজিছা।
তাকে আজিকালি জণ্ডিচটোও বাঢ়িছে মানুহবিলাকও পানী নেখায়-
উম, উম গৰমত।
উম, ডিহাইড্ৰেট হৈ যায় ন পুৰা বাকী
পানীতো খাই থাকিব লাগে।
পানীটো খাই থাকিব লাগে মানুহে ডিহাইড্ৰেচন ডিহাইড্ৰেট নহয় ন তেতিয়া।
মানে গৰমত পানীটো গা পা বেছি ওলায় ন?
উম, উম, ঘাম ঘাম
কমেও মানে দিনটোত দুই লিটাৰ এক লিটাৰ পানী খাবই লাগে ডক্টৰেও কয়নো সেইটো।
ড্টৰে কৰে সেইটো নিজৰ কাৰণে ভাল। যিমান- - পানী খাব পৰা যে নিজৰ কাৰণে ভাল।
সেইটোৱে মানুহবিলাক চিপচ কৰে বুজিছা পানীটোতো কিনি খাব নালাগে নহয়। যিমান পাৰে খাব লাগে তেতিয়া মানে শৰীৰটো চাফ। ফা হৈ থাকে গম পাইছে নে? উম, দুই লিটাৰ পানী খাব লাগে মই কৰো জানা মানে এনেকে এইবিলাকত বটল বিলাকত দুই তিনি লিটাৰ এনেকে বটল থাকে ন এক লিটাৰ দুই লিটাৰ। সেইবিলাকত মই একে ধুনীয়াকে ফিল্টাৰ কৰি ঠাণ্ডা পানী থৈ দিওঁ। ফ্ৰিজত থৈ দিওঁ ঠাণ্ডা হৈ পেলাই অকণ অকণ খাই থাকোঁ হৈ গ' খাওঁ ভৰাই ভৰাই এনেকৈ খাই থাকোঁ চিয়া সীদ দি দিওঁ।
চিয়া সীড। অ' অ' চিয়া সীদ বহুত মানে প্ৰফিট পোৱা যায় মানে
নহলে, সেইবিলাক দি খালে পেট অলপ ঠাণ্ডা পৰে।
উম, উম, এতিয়া আকৌ জেগায় জেগায় বানপানী হৈছে।
এই কৈছা এনে কৰ'বাত কৰ'বাত ক'বাত শুইছে হ বোলা।
উম, উম, যে অৰুণাচল চাইডে লেণ্ডশ্লাইড বিলাক বেছিকে হৈছে।
উম, সন্ধিয়া সময়ত বহিব নোৱাৰা। গৰমো গৰম মুহৰ কোবত বহিব নোৱাৰা।
মহ যিহে উলায়।
ই আ অ এইফালে এই জংঘলে জংঘল মানুহ বিলাকে মানে ইমান এলেহুৱা দু দুই তিনিটাকৈ মানুহ থাকি ধৰ ঘৰত তেওঁ মানে পিছৰ পিছফালে জংঘলখন নাকাটে বুজিছা।
উম, নেকাটে নেকাটে বন চন বিলাক চফাই কৰিব লাগে নকৰে।
তেওঁ লেতেৰা মানুহবিলাক ৰে মানে মানুহ লগাই দিব তেওঁ ক'ব নালাগে দিয়ক। থাকঁক দিয়ক।
সেইটো অলপ পইচা নাই বুলি পোৱা
উ'ম সন্ধিয়া চাহ। সন্ধিয়া চাহ এখন খাব পালে ভাল হয় আৰু ন।
উম, উম, ভাল লাগে মানে। নাই হ
অ' অ' লগৰ আছে।
উম, উম।
তাকে আমিও খোৱা নাই মানে দেউতা মিলত আছে যে। অকলেও খাবলৈও ভাল নালাগে মিলত কাম কৰি আছে এক আমি মানে একেলগে চাহ খাওঁ বা একেলগে ভাত খাওঁ এনেকুৱা আৰু। ঘৰত অকলে খাব ভাল নালাগে।
উ, ঘৰত বেছি থকা নহয় যে, সেইকাৰণে মই অকলে খাই দিওঁ কেতিয়াবা, মাহতি থাকে। অ', মই মানে ঘৰত প্ৰায় ভাগ থাকা নহয়েই।
অ', আমাৰ আকৌ মানে একেলগে খাই খাই অভ্যাস হৈ গ'ল যে। মানে নোৱাৰো খাবলেও।
ঘৰত পুৰাই গালি দিয়ে লগতে খাব লাগে নেজান
উম।
মই মানুহতো থাকাই নহয় ঘৰত মাহঁতক কওঁ তাৰ পিছত
অ' সেইটো হয় বা। ল'ৰা মানুহবিলাক বেছিকে থাকা নহয় ঘৰত। মানে কামত যায় ন বহুত ৰিচপঞ্চিবিলিটিও থাকে।
মই এতিয়া কামত কামত যেমেলাত বাহিৰত থাকিবগে লগা হয়।
উম এ মানে মাও ত কেতিয়াবা ভাবে যে তাৰ লগতো এসাঁজ খাব মন
অ সেইটো সেইটো ভাবি থাকে আৰু
অ সেইটোৱে ল মাহঁতক সেইটোয়ে চিন্তা ন ল'ৰাটোৰ লগত এসাজ খাব ভাল ভালকে খাব পালে ভাল লাগে। পোৱালিটোৰ লগত খাব নাপাওঁ ঘৰত কামত উম।
আকৌ কালি যাবই লাগিব।
সেইটোৱে মাকতো সেইটোৱে চিন্তা লৰাটো ঘৰত থাকিলে ভাল লাগে ঘৰখন
উম, উম, তাকে কথা পাতিবলৈ গধলি, মানুহ নাথাকে ন?
অ' কথা পাতিবলৈও লাগে দিয়কচোন, ক'তনো অকলে অকলে বহি থাকিব। ব নহ'লে মানুহ বিচাৰি ফুৰিব কথা পাতিবলে। অকলে অকলে নিজান জান হৈ যায় ন ঘৰত মানুহ নাথাকিলে।
আজিকালি কিমান আৰু মোবাইলো চাব টিভি আমনি লাগে ন,
মোবাইল আমনি লাগিলে এশোপাকে চাই চাই এশোপাকে দি থাকে।
উম, তাকে।
উম উম মই চাব মন নোযোৱা হ'ল আগতে আকৌ কিবা এটা ধাউতি আছিল এতিয়া হয়তোও নোহোৱা হ'ল।
উম, উম, ছাৰ আছে, বেছিকে চালে মানে বেছি আমনিহে লাগে।
উম উম আৰু কিমান চাই থাকিবানো চকু বিষাইহে চাই থাকিলে।
এনে চকু তকো বিষাই যায় তাকেহে
উম তাতকৈ এই বাহিৰত খেলিবলে যোৱাই ভাল বুইছা কিন্তু গৰম যি পৰি যায় বাহিৰতো যাব নোৱাৰা।
এ বাহিৰত যাবলৈও এতিয়া ভয়ে হৈছে মানুহৰ,
হয় দিয়া
বতৰো যেনেকুৱা কেতিয়াবা একদম ধম ধমা বৰষুণ দিব কেতিয়াবা একদম বহুত যুৰ ৰ'দ দিব।
বতৰৰ ভৰষা নাই বুইছা।
তাকে কালি আমাৰ এইফালে দিনত পুৰা ৰ'দ, ৰাতি একদম বৰষুণ বত বৰষুণ
আমাৰ সন্ধিয়া সময়ত হৈছে তেনেকুৱা। সন্ধিয়া দিনটো ৰ'দ দিছে, সন্ধিয়াৰ সময়ত বৰষুণ দিছে, তাৰ পিছত আকৌ নাই আৰু তাৰ পিছত আকৌ তৰা।
সেইটোৱে আকৌ সেনেকুৱাই হয়।
মই একো গমেই পোৱা নাই মানে হৈছে কি এইকণ বৰষুণ নিদিয়া হেতেনো হয়
অ' চিপ চিপ চিপকে দিয়ে এৰি দিয়ে বতাহ জাক দিব খালী জোৰকে আৰু মেঘে গাজি থাকিব অকল
সেয়ে বৰষূণ অকনমান দিব আৰু তাৰপিছত আকৌ তৰা কেইটা ওলাই থাকিব।
উম, উম, আজি পুৰা আকাশখন তৰা একদম, জিলিকি আ
মানে দেউতাই ভালে পাইছে আৰু পথাৰত পানী অকণ হলেতো ভালে হ'ব দিয়া চোন খেতিয়কবিলাকৰ, হয় নে নহয়? দেউতাই এতিয়া মনটো ভাল লাগি গৈছে। তাৰপিছত যেতিয়া আৰু বৰষুণকণ এৰিলে, তৰা দেখা দিলে ও মন চন বেয়া হৈ গ'ল আকৌ।
হ কি কৰা খেতি খেতি কৰা মানুহৰ কাৰণে এটো বৰষুণটোৱে মেইন ন।
বৰষুণতটো মেইন নহ'লে ফচল ভাল নহয়। আৰু লোকচান হয় বহুত, গম পাইছেনে।
খেতিটো মানে নুঠে।
বাইপে।
আমাৰ দেউতাহঁতৰ বহুত লোকচান হৈছে পানী নাই কাৰণে, পানী এতিয়া সিঁচিব লগা হৈছে। পানী দিব লগা হৈছে। আৰু তেনেকে পানী টানি আনিলে মানে বেয়া। উম, বৰষুণ দিলে মানে চবতে পায়।
উম, উম, বৰষুণ দিলে একেহে বৰষুণ দিব, ৰ'দ দিলে একেবাৰে ৰ'দ দি মানে শুকুৱাই দিয়ে পানীটো।
শুকুৱাই দিয়ে, যোন কেইদিন বৰষুণ দিছিলে এতিয়াতো ৰ'দতে শুকুৱাই পেলালে। একেবাৰে নাই বোলে ব- পথাৰত পানী, মানুহ লগাব নোৱাৰে এতিয়া। মই যোৱা নাই দেউতাহঁতে যায় মোক যাব নিদিয়ে, মানে যাব নিদিয়ে মানে মই গই, কৈ পেলাই কৰিমনো কি কোৱাচোন মাহত যায়েই।
অ', সেইটোৱে।
ৰ'দ যে বহুত সেইকাৰণে যাবও মন নাযায়।
উম, ভালো কেতিয়াবা কেতিয়াবা যাবা উম, গছ-চছ নাথাকে।
বহিবৰ কাৰণে দিয়াচোন, অ', তেনেকুৱা নহ'লে কেনেকে যাবানো। আৰু যি মানে পানী বিলাক খজুৱাই গম পাইছে নে।
অ', খজুৱে আৰু পথাৰ পানী, উম, উম।
মাৰ গোটেইখিনি খজুৱতি হৈ গৈছেগে পানীৰে।
সেইৱেই, এ, হয়য়ে সেইটো এটা ছিজনত, এতিয়া তাতে খেতি চিজন নহয়।
হম, উম, এতিয়াতো পানী শুকায়ে গৈছে বাৰু। শুকাই পেলাই মানে পানীবিলাই একদম গাতে গাটতে হৈ গৈছে আৰু ফচলবিলাকো ইমানতে ঠিক হোৱা নাই। পানী নাই কাৰণে, তাকে দেউতাৰ মন-চুন বেয়া হৈ থাকে। বৰষুণতটো দিলে ভাল হয় আৰু।
উম, বৰষুণ দি দিলে ভাল হয়, উম, সেইটো মনে জানি এতিয়া আনিবও নোৱাৰি।
অ', এইটো আমি ক'লে নাহিব নহয়, মন গ'লে হে আহিব।
হ'ব দিয়া তোমাৰ লগত মই পাছত কথা পাতিম। অ', কল-চল কৰি থাকিম।
ঠিক আছে বাৰু দিয়া, উম।
উ।